হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'। হেল্ল'।
উম।
আছো এনেই। তুমি?
উম, আছো, আছো আছো মইয়ো এনে আছিলো উম এনে।
আচ্ছা, আচ্ছা।
কি খোৱা লোৱা হ'ল? বাকী খ উম উম উম এ এনেই আছিলো তাকে বোলো এনে আছিলো হেৰি কৰো ফোন এটা কৰো এ বৰ্তমান যিটো হাৰত গৰম পৰিছে তাকে হেৰি কি লৈ বলো এটা ফোন এটা কৰো যে কি কাৰণত হ'ব পাৰে ধৰ যিটো হাৰত গৰম পৰিছে ধৰ প্ৰদূষণৰ মাত্ৰাটো
প্ৰদূৰষণৰ মাত্ৰা আহ সেইটো হয় আমাৰ
এতিয়া কি বুলি ভাৱা ধৰ প্ৰদূৰ্ষন তাকেতো প্ৰদূ্ষন যিটো হাৰত হৈ আছে কি বুলি ভাৱা তুমি এইটো কি কি কাৰণত
প্ৰদূৰ্ষণ মেইন কাৰণত হৈছে আমাৰ এই এ মানুহৰ কাৰণে কাৰণ মানুহৰ বান্ধি এনেকে গোটেই জংঘলবোৰ কাটি পেলাইছে বৃহৎ বৃহৎ অট্টালিকা বনাই আছে তাৰ পাছত আমাৰ মেইন উদাহৰণটোৱে দিব গ'লে এ ত এই কি বুলি কয় এইটো আমাৰ এই কি পুখুৰী আছিলে দীঘলী পুখুৰী দীঘ দীঘলী পুখুৰী দীঘলী পুখুৰীৰ গোটই ইমান বৃহৎ বৃহৎ গছবোৰ কাটিব লৈছে সেইটো কাৰণতে আমাৰ প্ৰদূষণ এইবোৰ এই ফ্লাইঅভাৰৰ নাই ইমান ডাঙৰ ডাঙৰ গছবোৰ কাটি পেলাইছে সেইটো কাৰণত আমাৰ চৰকাৰ বোৰো দূখিত আছে
উন্নয়ন কৰক কিন্তু উন্নয়নতটো এনেকে নহয় যে গছ গছনি কাটি কিনে কৰক সেইটো হ'ব নালাগে আৰু নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি কিনে গছ বিলাক ধৰা তাক স্থানান্তৰ কৰক
অ সেই হেনেকুৱা কৰিব লাগে কাৰণ বাহিৰা দেশতটো এইবিলাক গছ গছনিটো তাতে সিহঁতে স্থানান্তৰে কৰে না চবত
উম উম এই
ভাৰততো হ'লে ধৰ ভাল হয়। অসমত। ইমান ডাঙৰ ডাঙৰ মন্তী আছে।
উম উম। আৰু যিবিলাক ধৰ এই, কল কাৰখানা বা বিভিন্ন ধৰণৰ গাড়ী মটৰ পৰা যিবিলাক প্ৰদূ্ষন হৈছে, তাৰ ফলতো এটা ধৰ প্ৰভাৱ পৰে।
অ', সেইটোতো হয় বাৰু, এই গাড়ী মটৰ বোৰ এতিয়া যিটো এতিয়া পেট্ৰল ডিজেলৰ দাম বাঢ়িছে না, এতিয়া সেইবোৰ আ বন্ধ কৰি কাৰনে ইলেক্ট্ৰিক কৰাটো এটা ভাল কি বুলি কয় উপায় ভাল উপায়, ভাবি লওক ভাবি লও মানে এইটো হয়ে ভাল উপায়।
আৰু প্ৰদূষণৰ ফলত ধৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হয়।
উম, লগতে যিবিলাক ধৰ হেৰি আছে জীৱ-জন্তু আছে।
জীৱ-জন্তু, গছ-গছনি প্লাজ আমাৰ
প্ৰভাৱ
ভিত্তি কৰিয়েই টো এইগিলাক হয় না অ', প্ৰভাৱ পৰে আৰু কি কয় এই মানুহবোৰৰ কাৰণে মেইন প্ৰদূ্ষনটো মানুহবোৰ আমি ধৰ, এইটো যিটো প্লাষ্টিক পলিথিন এইবোৰ যে আমি ব্যৱহাৰ কৰো ঘৰত যে, ব্যৱহাৰ কৰি কেনে আমি জুই লগাই দিওঁ। সেইবোৰ জুই লগাই দিব নালাগে, এক জেগাত জমা কৰি থৈ দিব লাগে। সংৰক্ষণ কৰে, সংৰক্ষণ-সংৰ
সংৰক্ষণ নহয় মানে ধৰ, যিখিনি ধৰ পলিথিন পুনৰ ব্যৱহাৰ কৰিব পাৰি
পুনৰ ব্যৱহাৰ কৰিব পাৰি সেইগিলাক ৰাখি থ'ব লাগে, নজ্বলাই কেনে
সেইবিলাক ব্যবহাৰ কৰিব লাগে, উম, উম, উম, আচ্ছা।
সেইটোৱে আৰু।
আমাৰ ধৰ এতিয়া যি প্ৰদূষণ হৈছে প্ৰদূষণৰ ফলত আমাৰ এ জীৱ জন্তুৰ বিভিন্ন, ক্ষয় ক্ষতি হৈছে। এ কাজিৰঙাত সৰু, বিভিন্ন বিলাক জীৱ জন্তু এ কমি যোৱা দেখা পাইছো আমি, প্ৰদূষণৰ ফলত।
উম। কাজিৰঙাত বুলি নহয় আমাৰ গোটেই-গোটেই বহুতো জীৱ জন্তুৱে আমাৰ হ্ৰাস পাইছে না। উমেশ কল্যাণ, হয়।
যিহেতু আমি এই পাহাৰীয়া হেৰিত পৰো।
উম উম।
মানে ধৰ
উম উম।
আমাৰ এটা হেৰি থাকে আৰু।
আহ।
বাকী ইয়াৰ যিটো হেৰি হয় অ', কেনেকে আমি এইবিলাক ৰোধ কৰিব পাৰো, কি বুলি ভাবা
এইবোৰ ৰোধ কৰাৰ মেইন উপায় হৈছে মানুহবোৰে জয় গছবোৰ কাটে সেইবোৰ কাটিব নোৱাৰিব প্লাছ গছ ধৰ কাটিলেই, মানিছো আৰু কিবা এটা প্ৰব্লেমৰ কাৰণে গছ কাটিলে সেইটোও মানি লৈছো আৰু কিবা এটা হেয়াৰ কাৰণে গছ কাটিলে গছ কটাৰ লগে লগে তাৰ আগত যেতিয়া কাটিব সেইটোতো প্লেনিং অলৰেডি হৈ যায়। সেই প্লেন সেই সেইটো বস্তু আগতে কৰিব লাগিব যে গছ ৰুব লাগিব আগতে দুই যদি এডাল গছ কাটে তাত দছডাল গছ ৰুব লগব সেইটো কৰিব লাগিব। তেতিয়াহে আমাৰ আহ আগ তোক ল'ৰা ছোৱালীবোৰ
গছ গছনিৰ লগতে ধৰ আমি যিবিলাক ধৰ হেৰি কৰো যান জঁট ব্যৱহাৰ কৰোঁ বা যান গাড়ী ব্যৱহাৰ কৰোঁ। তাৰ পৰিমানটো কমাব লাগিব এতিয়া। ৰাজহুৱা বাবে ব্যৱহাৰ কৰিব লাগিব।
থিক হলেও তেতিয়াতো প্ৰব্লেমে নাই।
উম উম
এতিয়া এইটো ধৰ পেট্ৰল ডিজেলত প্ৰব্লেম আছে পলিউচনৰ কথা আছে।
উম উম যদি খেতি বাতিৰ ক্ষেত্ৰত কওঁ ধৰ আমি যিবিলাক এ সাৰ ব্যৱহাৰ কৰো ধৰ আজিকালিতো মানুহ আধুনিক হ'ল যাৰ কাৰণে ধৰ এই আধুনিক সাৰ সাৰ ব্যৱহাৰ কৰে আমি যদি তাৰ সলনি কৃত্ৰিম সাৰ ব্যৱহাৰ কৰিব কৃত্ৰিম নহয় মানে যিবিলাক আমাৰ ঘৰুৱা হাঁহ আছে।
ঘৰুৱা গোবৰ যেনে গোবৰ ছাগলীৰ এ ছাগলীৰ গোবৰ।
উম উম উম। সেইবিলাক যদি ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া আমি বেছি উপকৃত হ'ম কাৰণ আমাৰ। এ তাৰ ফলতো ধৰ বিভিন্ন বেমাৰ আজাৰ হোৱা দেখা যায় আমাৰ।
কৃ কৃত্ৰিম সাৰটো বহুত বেয়া সেই
ব্যৱহাৰ হয় আজিকালি উম উ কৃতিম হাৰ আমাৰ আজিকালি বেমাৰ আজাৰ বেছিকৈ হোৱাৰ মেইন কাৰণটো সেইটোৱেই ধৰ।
উম।
তাৰোপৰি ধৰ এতিয়া আমি বিভিন্ন ধৰণৰ হেৰি ব্যৱহাৰ কৰি আছোঁ। শব্দ যন্ত্ৰ ব্যৱহাৰ কৰি আছো ধৰ আৰু এতিয়া। ৰাস্তাত গ'লে একদম যিটো হাৰত হেৰি কৰে। গাড়ীৰ হৰ্ণ বিলাক উম সেইটো এটা প্ৰদূষণৰ ভিতৰতে পৰে। সেটোৰ ফলতো ধৰ বিভিন্ন ধৰণৰ আমি আজিকালি বিভিন্ন ধৰণৰ চৰাই দেখা নোপোৱা হৈছো। ঘনচিৰিকা চৰাই বা তাৰোপৰি। আৰু অন্যানয় শগুন এনেকুৱা ধৰণৰ চৰাইবিলাক আমি দেখা
হগুন। তাৰপিছত এইটো খৰা এইটো খৰালি হাঁহ বুলি যে কয়। খৰালি হাঁহ দেখা নাপায় আজিকালি আজি বান্দৰ আজিকালি বান্দৰো দেখা নোপোৱা হৈছে।
উম বান্দৰ পৰিব আৰু।
বান্দৰো প্ৰভাৱটো কমিছে। তেনেকে গোটেই জীৱ জন্তুবোৰ বিলুপ্ত হৈ যাই আছে আৰু গোটেই ভাৰততে।
সেইটোৱে এইবিলাক মেইনলি আমাৰ যি প্ৰদূৰ্ষন হৈ আছে তাৰ ফলতে হৈ আছে এইবিলাক যদি আমি ৰোধ কৰিব নোৱাৰো নতুন প্ৰজন্ম হিচাপে যদি আমি এইবিলাক ৰোধ কৰিব নোৱাৰো
আমাৰ কোনো অৰ্থই নোহোৱা হ'ব আৰু।
উম সেইটোৱে। আৰু সেই আৰু। যিবিলাক সমস্যা আছে ধৰ সুছ সমস্যাবিলাক সমাধান কৰিব লাগে। পদুষ।
এতিয়া কথাটো হৈছে কি আমি সমস্যাবোৰ আমি অকলে ৰোধ কৰিব নোৱাৰো ইয়াত। এতিয়া সকলোবো লাগিব লাগিব। গোটেই চৰকাৰ চৰকাৰ লাগিব আমাক মানুহবোৰ লাগিব গ। তে যিমান আমাৰ অসমৰ মানুহ আছে বা ভাৰতৰ মানুহ আছে গোটেইখিনি লাগিব না। গোটেইখিনি এক মিল এক হৈ কেনে কাম কৰিব লাগিব নহ'লে এনেকুৱা কাম। এতিয়াও সম্ভৱ নহয় এটা মানুহে কোনো কাম সম্পূৰ্ণ কৰিব নোৱাৰে হা।
সেইটোৱে সেইটোৱে।
উম।
এতিয়া আমি ধৰ বিভিন্ন হেৰি দেখা পাইছো ধৰ। জলবায়ুৰৰ পৰিৱৰ্তন দেখা পাইছো আজি। এতিয়া যথেষ্ট গৰম গৰম পৰিছে।
উম উমদ প্ৰদূষণৰ ফলতে আ হৈছে।
এইটো প্ৰদূষণ হৈছে তাৰ ফলতে হৈছে নিশ্চয়। আৰু ঠাণ্ডাৰ যিটো হেৰি আছিল ঠাণ্ডাৰ পৰিমাণটো কমি গৈছে আজিকাল।
ঠাণ্ডাৰ পৰিমাণ কমি যায় গৰমৰ পৰিমাণ বাঢ়ি গৈছে। আগতে তাৰ পৰিমান বেছি আছিলে।
পৰিৱেশৰ যিটো ভাৰসাম্যতা আছে সেইটো উত্তম মানে হেৰি হৈছে। উম সেইটো গতিকে সেইটো। কৰিব লাগিব। সেইটো ৰোধ কৰিবৰ কাৰণে আমি এটাই উপায় আছে যে, অত্যাধিক পৰিমাণে গছ গছনি ৰুব লাগিব উম। সেইয়ে আৰু।
গ
উম।
যে গছ গছনি কা - তি মানুহে ঘৰ বনাব, আহ বৃহৎ বৃহৎ অট্টালিকে বনাব।
সেইবিলাক উম উম সেইটো হ'ব নালাগে আৰু।
দুডাল কাটিলে দহডালৰ গ'ল আকো।
উম উম। সেইটোৱে সেইটোৱে আৰু। ধৰ এ ইয়াৰ ফলত বেমাৰো হোৱা দেখা - গৈছে। বেমাৰ আজাৰ এতি একদম এটা বৰ মাৰাত্মক বেমাৰ কেঞ্চাৰ বুলি কম। কেঞ্চাৰ যে ধৰ পৰিৱেশৰ হেৰিওৰে তেওঁ জলপ - কি বুলি কলে তোক, প্ৰদূষণৰ হেৰি ফলতো কেতিয়াবা হোৱা দেখা যায়। মানসিক চাপ আজিকালি মানুহৰ যথেষ্ট হেৰি হৈছে। বেমাৰ আজাৰ, তাৰ ভিতৰত এটা মানসিক চাপত ধৰিব পাৰি। আগৰ দিনত মানুহে যি- টো আনন্দ ফূৰ্তি আছিল, আজিকালি মানুহৰ সেইটো নোহোৱা হৈছে। এইবিলাকৰো মেইন কাৰণ মই হেৰি বুলিয়ে ভাবোঁ। উম উম।
ফেন চেন নহ'লে থাকিব নোৱাৰে।
উম।
এ আগতে এতিয়া ধৰ আগৰ মানুহবোৰ ধৰ এ গছৰ তলতে থাকেই, এ জীয়াই আছিলে। তেতিয়াতো ইমান গৰমো নাছিল ন?
নাছিল নাছিল। তেতিয়া ধৰ প এটা ভাৰসাম্যতা ৰক্ষা হৈ আছিল, গোটেই পৰি-
ৰক্ষা হৈ আছিল।
এতিয়া নোহোৱা হৈছে ধৰ।
টো নাইকিয়াই হৈছে।
উম উম।
আৰু আৰু অসম বা ভাৰতত এইটো এই এ এইটো মধুপান বুলি কৈ যে মধুপান নেকি হয়, কেৰেট, বিৰি, এইবোৰ যে খায়, সেইবোৰৰ ফলতো ধৰ সেইবোৰৰ ফলত ধৰ প্ৰদূষণ হয়। এইবোৰতো আচলতে বন্ধ কৰিব। এইবোৰতো প্ৰদূষণতে পৰে ন, এইবোৰতো বন্ধ কৰিব লাগে।
সেইবিলাকো প্ৰদূষণতে পৰে। কিন্তু তাৰ পৰা
চৰকাৰৰ লাভ হৈ আছে।
কৰ পাই, এ মানে টেক্স যিটো। এই সেইকাৰণে ধৰ ডাইৰেক্টলি তেওঁলোকে বন্ধও কৰি পেলাব নোৱাৰে এইটো।
অ। সেইটো এতিয়া আমি ক'লে নো ক'ত হ'ব। আমিতো
এইবিলাক এইবিলাক সম্পূৰ্ণ চৰকাৰৰ হেৰিত পৰে গতিকে চৰকাৰে যি কৰে তেওঁলোকৰ হেৰি হ'ব আৰু বাৰু বাৰু ভাল লাগিল তোমাৰ লগত বাৰু ভাল লাগিল তোমাৰ লগত কথা পাতি। যথেষ্টখিনি কথা শিকিলোঁ।
উম উম হয় হয় মোৰো ভাল লাগিল তোমাল লগত কথা পাতি উ উম হ'ব।